হেল্ল'
অ শুনা পাইছা নাই?
শুনা পাইছো অ কি কৰিছে?
অ এ মই তোমাৰ এনেই বহি আছিলো ফেন তলতে তুমি?
মই এ এইটো কি বুলি কয়। কলেজৰ পৰা আহি পাইছোহিহে ভাগৰ গৰম গোটেইখন। তাতে বোলো, ফোন এটা কৰোঁ আপোনালৈকে। অকমান আপোনাৰ লগতে আলোচনা কৰোঁ।
অ', ভালেই কৰিলা, ভালেই কৰিলা।
কি কি! ইমান গৰমত কেনেকে কি কৰি আছে, তাকে বোলো অলপ সোধোঁ!
অ'অ'অ', এ আজি এতিয়া তোমাৰ গৰমৰ কথা নক'বা আৰু, এনেকুৱা
হয়, উম্।
হে ৰাতিপুৱা তোমাৰ কি কৰিলোঁ, শুই উঠিলোঁ। শুই উঠি পেলাই কি কৰিলোঁ? এ ৰাতিপুৱা মই তোমাৰ হেৰি, চাৰিটা বজাতে উঠিলোঁ। মানে, অ' আজিকালি মানে তোমাৰ সেই এ সোনকালে মানে এতিয়া তোমাৰ গৰম নহয় জানোঁ, তোমাৰ মানে টোপনিয়ে নোযোৱা হৈ যায়গৈ মানে, ৰাতিপুৱা সোনকালে সাৰ পাই যাওঁ। তাৰপিছত কি কৰিলোঁ? তোমাৰ ৰাতিপুৱা শুই উঠি মেলি অকনমান ওলাই গলোঁ।
উম্।
ওলাই গৈ মেলি অকণমান, ওলাই গ'লোৱে যেতিয়া তাৰপৰা দৌৰি দিলোঁ মানে লগতে, গম পাইছা নাই। লগৰ এটাও লগ পালোঁ, অ'। আৰে নহয়, তোমাৰ দৌৰাও মজা এটা আছে, গম পাইছা নাই। ৰাতিপুৱা সময়ত যে তোমাৰ ৰাতিপুৱা সময়ত ঠাণ্ডাও, ঠাণ্ডা নিচিনাও লাগি থাকে ন' অলপ তোমাৰ। ঠাণ্ডা ঠাণ্ডা একদম পূৰা বতাহো মাৰি থাকে, একদম মজা লাগে মানে তাৰপৰা। আকৌ লগৰ এটা পাই গ'লো, মানে লগতে। তাৰপিছত সিয়ে মইয়ে দৌৰিলোঁ, তোমাৰ কমচে কম ছয় সাত কিলোমিটাৰ মান দৌৰি দিলোঁ, একেলগে। তাৰপিছত আহিলোঁ, আহি মেলি তোমাৰ আহোঁতেনে খোজকাঢ়ি আহিছোঁ দেই, ধুনীয়াকৈ কথা পাতি পাতি আহিছোঁ। একদম পূৰা ফ্ৰেছ ফ্ৰেছ বতাহ একদম খাই খাই আহি আছোঁ আৰু, তোমাৰ আহি মেলি তোমাৰ পাঁচটা, চাৰে পাঁচটামানলৈ পাই গ'লোঁহি ঘৰ।
কিমান, কিমান দূৰ খোজকাঢ়িলা বা কিমান দূৰ দৌৰিলা।
মই তোমাৰ ছয় কিলোমিটাৰ মান দৌৰি দিলোঁ একেলগতে।
বা এইটো কি বুলি কয়, এইটো গৰমত কিন্তু ছয় কিলোমিটাৰ নোৱাৰি। মই মই আপোনাৰ হেৰি, ময়ো ৰাতিপুৱা মানে মই সোনকালে উঠিব নোৱাৰোঁ, মই ৰাতিপুৱা উঠিছোঁ, ছটামান বজাত। ছয়টামান বজাত উঠি পেলাই, ইয়াত আকৌ হেৰি নহয়, গোটেইখন বাহিৰত হাৱা খাবলৈও যাব নোৱাৰি নহয়। এইবোৰ আৰু টাউনীয়া এৰিয়া, আপোনাৰ গোটেই ধূলিহে হৈ থাকে।
উম্, সেই টাউনত বেয়া বাৰু।
ৰাতিপুৱা আপুনি উঠি পেলাই, মই যদি যাওঁ, ফ্ৰেছ হাৱা খাবলৈ। তেনেহ'লে মোৰ বেমাৰহে ঘটি আনিব লাগিব আৰু।
অ'অ', সেই মোৰ অ', এই মই মানে তোমাৰ হেৰি, মানে একদম টাইমাৰ লগাই লৈছিলোঁ। তোমাৰ, তোমাৰ দহ মিনিট দহ মিনিট হ'লে, মানে দহ দহ ছেকেণ্ড থাকোতেনে পাই গৈছোঁগে, জেগাত। মানে তোমাৰ, ছয় কিলোমিটাৰ দৌৰি দিছোঁ আৰু।
ছয় কিলোমিটাৰ, দহ মিনিটত নেকি?
দহ মিনিটত, দহ মিনিট মানে তোমাৰ ন মিনিট পঞ্চাশ ছেকেণ্ডত পাই গৈছোঁগে আৰু। তাৰপিছত ন লাহে লাহে আহিছো আৰু একদম খোজ কাঢ়ি আছো।
ছয় কিলোমিটাৰ ন মিনিট দহ মিনিটৰ সম্ভৱ হয় জানো?
আৰে হয়তো একদম দৌৰিব জানিলেই হ'ল মানে অকমান ট্ৰিক আছে মানে অকমান দৌৰা। অই কি হয় মানে তোমাৰ লগৰ এটা যদি থাকে, নাই এ নাই মই দৌৰিছো ত মোৰ লগৰ তো সতে মই দৌৰিছো নহয়, মানে ইয়ে মই কি হয় চেলেঞ্জ নিচিনা হৈ যায় মানে বুজি পাইছা নাই কথাটো।
গম পাইছো তথাপিতো আপোনাৰ ভুল হয় চাগে। আই এনেই আপোনাৰ ছয় কিলোমিটাৰ দৌৰিবলে আপোনাৰ আহ পাঁচ কিলোমিটাৰ মিনিমাম আপোনাৰ সোতৰ মিনিট লাগে আৰু অ ছয় কিলোমিটাৰ দৌৰিবলে তাতকে টুৱেণ্টি মিনিট আৰু টুৱেটি টিনি লাগিব।
নাই নাই ভুলতো তোমাৰহে হৈছে চাগে মানে মই তোমাৰ টাইমিং লগাই মেলি আগতেও দৌৰিছো মানে। আগতে তোমাৰ প্ৰথম যেতিয়া দৌৰিছিলো তেতিয়া তোমাৰ সেই বিশ মিনিট মান লাগে মানে। এতিয়া লাহে লাহে দৌৰিছো দৌৰো ন এতিয়া মানে তোমাৰ স্পীড মানে পাৱাৰটো আহি গ'ল মান বুজি পাইছা নাই। এতিয়া মানে স্পীড দৌৰিব পাৰো যে তোমাৰ সেইটো কাৰণে মানে সে ন মিনিটত মানে মেকআপ হৈ যায় আৰু।
ঠিক আছে তেনেহ'লে মানিছো বাৰু, আপোনাৰ কথাটো অ একচেলি আমি নে দৌৰো মানে হেৰি হয় এইটো কি বুলি কয় আমাক আপোনাৰ দহ মিনিট লাগে থ্ৰি কিলোমিটাৰ ৰানিঙৰ কাৰণে মানে। আৰু আপোনাৰ এট আজিকালি নদৌৰো ইমানকে। আজিকালি আৰু ৰাতিপুৱাই সোনকালে উঠো উঠি পেলাই ক'লোৱে নহয় বাহিৰত যদি যাওঁ বাহিৰত গ'লে আপোনাৰ ধূলি খাব লাগিব তাতকে প্ৰিফাৰ কৰো মানে ঘৰতে আ অলপ এ এক্সাৰচাইজ কৰা। যোগ যোগ চোগ তেনেকুৱা কিবা কৰা মেডিটেচন অলপ অ মেডিতে চন কৰি ধ্যান কৰি পেলাই আৰু অকমান এক্সাৰচাইজ কৰো। অ কিবা কিবি এইবিলাক হাত চাত বিলাক ঘূৰাও ককাল চকালবিলাক অলপ ঘূৰাও আৰু। সেনেকে আ আপাৰ ল তাৰ পিছত অলপ অ পুচাপ চুচাপ মাৰো স্প্ৰিং স্প্ৰিং খেলো আৰু। অকমান মানে ফূৰ্তিটো আনি লওঁ মানে আৰু বডিৰ তাৰপিছত অলপ টাইম ৰখি অলল টাইম ৰখি ধুনীয়াকে চাহ একাপ খাওঁ আৰু লাল চাহ একাপ খাই লৈ আক অলপ কিবা কিবি চাওঁ মোবাইলত নিউজ চিউজ ভালকে ৰিলচ চিলিছ চাওঁ অকমান টাইম তাচ চাই লৈ পেলাই আক ধুনীয়াকে গা ধুও গে। গা ধুই মেলি আহি পেলাই তাৰপিছত আৰু ভাত খাই পেলাই আৰু কলেজলে ওলাই যাওঁ আৰু ত কলেজত গৈ আৰু এই গেলা গৰমত আৰু বহি বহি ক্লাছবোৰ কৰি কৰি কৰি আৰু আহো আৰু। কাৰণ দুটা বজাত মই কলেজৰ পৰা বাং মাৰি ওলাই আহো তাৰপিছত আহি অলপ অলপ টাইম ৰখি ৰখি ৰখি ৰখি ঘূৰি পুকি আকৌ তিনটা চাৰে তিনটা বজাত ঘৰৰ পাওহি আৰু, ঘৰত পাই পেলাই, হয়। সেই ঘৰত পাই পেলাই আকৌ তুনীয়াকে মুখ হাত ধুও ধুই পেলাই মোবাইল চাওঁ গেম চেম খেলো অকমান। আজি এই গেম নেখেলি পেলাই আপোনালে বোলো ফোন কৰি কথা পাতোচোন বুলি ভাবিলো।
অ তাকে ভালে কৰিলা ভালে কৰিলা বাৰু দেই। তাকে এই তুমি পুচাব চুচাব যে মাৰা তোমাৰ সেইটো কেতিয়াৰ পৰা মাৰি আছা তুমি পুচাব?
মই পোচাব তোমাৰ অ বেছি দিন হোৱা নাই, আজি এসপ্তাহ এ আঠ দহ দিনমানৰ পৰা মাৰি আছো।
অ তোমাৰ মানে মেক্সিমাম পোচাপ কিমান কিমান মাৰিব পাৰা!
মই ফিফটিলৈকে মাৰিব পাৰো। স্পীদত আ, নৰখাকৈ অৱ।
অ গতিকে তোমাৰ সেইটো তেনেহলে পাৱাৰটো আছে কিন্তু ন! এইটো আচলতে অ মাৰিব পাৰিলে ভাল গম পাইছা নাই, উম।
বুজিছো, এই তোমাৰ মৰাটো মানে ঠিক আছে এতিয়া যদি পুৰা ৰখি ৰখি যদি মাৰো মানে তেতিয়া বিশটামান মাৰিলে একদম হেৰি হৈ যাব, পুৰা স্পীডত মানে ফাৰ্ষ্ট মাৰিব লাগিব ফটা ফত মাৰিলে তেতিয়া আহ হৈ যায় আৰু ফিফটি চুবগে পাৰি আৰু যেনে তেনে মানে।
আচ্ছা আচ্ছা নাই মোৰ মোৰ বাৰু তোমাৰ মই পাৰো বাৰু দেই মাৰিব। মই তোমাৰ মাৰিছো মই তোমাৰ সেই তুমি যিটো কৈছা পুৰা স্পীডত বুলি মই তোমাৰ স্পীডটো মাৰিছোঁ হা মই স্পীডটো তোমাৰ কিমানমানত মাৰিলোঁ দেই। অ মই এশ এশ চুইছো হা মই এশ গৈছে পোচাপ হাইচ।
হয় হয়।
তোমাৰ সেই স্পীডত গৈছে তোমাৰ এশ তোমাৰ মানে প্ৰথম আহ আশিটা পুচাব কিমান ছেকেণ্ডত গৈছে গম পাইছা নাই! মানে তোমাৰ অ দুই মিনিট লাগিছে দেই, দুই মিনিটত তোমাৰ এইটটি পোচপ গৈছে।
হয় হয়।
তাৰপিছত তোমাৰ সেই লাষ্টৰ মানে যিকেইটা পোচাব থাকিলোগে মানে টুৱেন্টি টা পোচাক। বিছটা পুচাব মানে তোমাৰ বহুত কষ্ট হৈছে মাৰোতে তোমাৰ সেইটো তোমাৰ মানে মোৰ তিনি মিনিটত উম, উম, তিনি মিনিটত মোৰ হাণ্ড্ৰেড পোচাপ কমপ্লিট হৈছে। কিন্তু তোমাৰ ইন অৱ, লাষ্টত বহুত কষ্ট। আৰু তাতে হা হাণ্ড্ৰেড পোচাপটো মানে অকণমান মাৰিবলৈ অকণমান প্ৰব্লেম হৈ যায়।
উম, অলপ ৰখি দিবা পোৰা ইস্পীডত মাৰি মাৰি যেতিয়া ৰখি দিবা ন তেতিয়া লাষ্টত বহুত এটা কিবা এটা বুজা মানে টাইপৰ লগ লাগি যায়।
অৱ অৱ তাকে হাতবিলাক মানে কাম কাম নাইকিয়া নিচিনা হৈ যায়।
কাম নাইকিয়া হৈ যায় গোটেই বাহু চাহু চ'ব একদম মানে লৰি যায় পুৰা হাত চাত কঁপি যায় মোৰ। মই তেনেকে আগতে মাৰিছো মই আগতে ফিফটি মাৰিছো। ফিফটি লৈকে মাৰি পেলাই মোৰ তেনেকুৱা হৈ গৈছে। তাৰ পিছত মানে মই ট্ৰাই কৰা নাই আৰু অ এনে আজি আজি কালি মই ফিফটি নামাৰো আজি কালি এনে দহ দশটা পোন্ধৰটা মাৰো মাৰি পেলাই অ আকৌ বেলেগ এক্সাচাইজ কৰোঁ। এ, ইস্প্ৰিং চিস্পিং কৰো অকমান অ', ইস্প্ৰিং কৰো মানে জপ জঁপিয়াও, আকৌ মানে অলপ তেতিয়া বদিটো মানে ফূৰ্তি আহে ন বদিটো বেছি খোল, খোলোং খোলা হৈ যায় আৰু সেইটো কাৰণে ভাল আৰু আৰু জইণ্ট বিলাক অলপ মেইনটেইন কৰো জইণ্ট বিলাক। সেইটোৱে জইণ্টৰ এক্সেচাইজ কৰোঁ বেছিকে।
অ', অ' সেইটো আচলতে জইনটো মজবুতটো কৰিবলৈ চেষ্টা কৰিবই লাগে গম পইচা নাই।
উম, সেই তেনেকে মই ও আৰু দিনটোত আচলতে আৰু ইমান গৰম তাতে ভালকে এক্সেচাইজ এটা কৰিব বিচাৰিলেও মন নাযায়। আকৌ অলপ টাইম এক্সেচাইজ কৰিলে গৰম উঠে বেছিকে পূৰা ঘামি-জামি যাওঁ তাৰপিছত অলপ তাকে গা ধুব নোৱাৰি অলপ টাইম ৰখো ঘাঁম ওলাব দিও ঘাম ওলাই পেলাই আকৌ আহি এ ফেনৰ তলত অলমান ৰখো ৰখি পেলাই ৰখা টাইমতে মোবাইলত কিবা কিবি চাওঁ চাই পেলাই এ অলপ টাইম চাই পেলাই আকৌ পিছত হে গা ধুব যাও। তাৰ পৰা পানী চানীও আকৌ মেইনটেইন খোৱাটোও মেইনটেইন কৰিবলগীয়া হয় নহয়। বহুত মানে গৰমত মানে বহুত প্ৰব্লেম তাকে উম, গৰমৰ জীৱনটো মানে বহুত কি বুলি কয়।
গৰমৰ দিনটো বেয়া মানে আৰু বহুত আমনি দায়ক অ' বৰিং লাগে হয় নহয় বাৰু। এ কাম কৰিবলৈ মন নাযায় একদম এলেহুৱা হৈ যায় মানুহবিলাক
একো কৰিব মন নাযায় মইতো আজি ভাত এতিয়া আপোনাৰ মই দুপৰীয়া ভাতেই নাখালো আজি মানে খাব মন যোৱা নাই। এতিয়ালৈকে ইমান গৰম উঠিছে, এনেকুৱা লাগিছে ভাত খ খাও জানো কিবা ভাত যদি উলিয়াই দিয়ে গম গৰমৰ ভাৱটো পায়ে মানে অশান্তি লাগি যাব মানে তেনেকুৱা হৈ গৈছে মানে ব
নহয় এই গৰমত বাৰু গৰম ভাতটো খালে গৰম উঠে বাৰু দেই ঘামি যায় পুৰা। কিন্তু হ'লেও মানে কিন্তু ভাতটো নোখোৱাকেতো থাকিলে বেয়া গম পাইছা নাই। ভাতটো খাব লাগে তোমা অ' মানে তুমি ঠাণ্ডা ভাত হলেও খাব লাগে গম পাইছা নাই?
খাব লাগে, খাব লাগে হয়।
অ' নহ'লে মানে তোমাৰ শৰীৰটো কমজোৰি হৈ যায়।
উম, মই হেৰি খালো আপোনাৰ এ এ প্ৰথম, প্ৰথম ভাবিলো অ' কলড্ৰিংছ নাখাও কলড্ৰিং-চলড্ৰিং খালেটো বেয়া মই ভাবিলো এ নেমু আৰু নেমু আছে ৰুমতে আনি থোৱা। অ'নেমু দুটা চেপিলো ধুনীয়াকে দি পেলাই মগ এটা তাত আহ পুৰা ঠাণ্ডা পানী অকন লৈ পেলাই তাত অ' নিমখ দিলো দিলো চামুচ এ চামুচ তাৰপিছত তাৰপিছত চেনি দিলো চাৰি চামুচ তাৰপিছত নেমু দুটা ৰস চেপিটিলো তাৰ পিছত ধুনীয়াকে বনি গ'ল আৰু খালো খাই পেলাই পুৰা ভাল লাগি গ'ল ঠাণ্ডা, ঠাণ্ডা লাগি গল গোটেই গাটো। তাৰিত অলপ টাইম ফেনৰ তলতে বহিলো, বহি পেলাই মবাই কৰিলো তাৰ পিছত আকৌ মন গ'ল কি মন গ'ল জানো হেৰি এ কিবা মানে পিয়াহ পিয়ান লাগি থকা নে কি নে লাগিলে মানে গৰমতটো বেছি পৰিছে যে। ত সেৰুৱানে কি কৰিলো দেই তাৰ পিছ তাৰপিছত এইবাৰ আকে মোৰ চাপ খাব মন যোৱা নাই এইবাৰ বোলো কল্ড ড্ৰিংক খাওনে বলো তাৰপিছত আকৌ স্প্ৰাইট লৈ আহিলোগে স্পাইট এটা আনিলো আনি পেলাই
অ',
চিপছ, চিপছ দু পেকেটৰ লগত বহি পেলা পুৰা ফেনৰ তলত বহি, বহি মোবাইলত চিৰি চ চাই খালো আৰু তাৰ পিছত খাই পেলাই আৰু উঠি পেলাই এ এতিয়া এই হেৰি কৰিছো আৰু এতিয়া এনেই বঢহি আছো আৰু এতিয়া। তাৰ লগত পঢ়া পাতি, পাতি।
টেষ্টবিলাক বেছি খালে বেয়া আকৌ গম পাইছা নাই?
তাকে বেয়া খালে বাৰ বেছিকে খোৱা নাই এ দুপেকেট খাইছো আৰু আহ, পেললে।
হেই দুপেকেটো আচলতে বেছিয়ে হয় গম পাইছা নাই খাব নালাগে মানে চিপ টো আচলতে নোখোৱাটোৱে বেছি ভাল, তাৰ মানে তোমাৰ চিপছটো মানে তোমাৰ বেয়া আৰু মচলা-চচলা বেছি থাকে যে। তোমাৰ মানে, পেটত মানে অসুবিধা কৰে। এইবিলাকে।
মইও ভাবিছিলোঁ।
অ।
মইো ভাবিছিলোঁ কথাটো, যে এইবোৰ নাখাওঁ নেকি। মইতো প্ৰথমবাৰ আপোনাৰ কলোহে দেখোন। প্ৰথমবাৰ মই নাখাওঁ বুলি ভাবি পেলাই, নেমু পানী বনালোঁ, চৰবত বনালোঁ, কিন্তু পিছৰ বাৰত মানে আৰু ৰখাব নোৱাৰিলোঁ আৰু। মনতটো কন্ট্ৰল মানে বাহিৰ হৈ গ'ল।
এ সেইটো মানে কণ্ট্ৰলটো কৰিব লাগে, গম পাইছা নাই। কণ্ট্ৰলটো কৰিব পাৰিব লাগে। এতিয়া মই তোমাৰ আগতে আগতে কিমান পইচা খৰচ কৰো, সেই শিৱশৰ নামত গম পাইছা নাই? মই তোমাৰ মানে আগতে চিপছ খাই থাকোঁ, খাই থাকোঁ। প্ৰতিদিনে এশ টকা মান চিপছ গম পইচা নাই, কিন্তু সেই মই আগতে যে ইমান চিপছ খাওঁ, আজিকালি আকৌ মোৰ এপিচ চিপছো খাবলৈ মন নাযায় গম পাইছা নাই। আৰু মানে মন গ'লেও মই কণ্ট্ৰল কৰিব পাৰোঁ, গম পাইছা নাই আজিকালি সেই এইটো বৰু ভালেই হৈছে। চিপছটো মই এতিয়া আজিকালি নাখাওঁৱেই।
এইটো বহুত ভাল কথা। এইটো এনেকোৱাটোৱে বেছিভাগ ভাল, কিন্তু তথাপিতো মানে কেত কেতিয়াবা মই নিজকে কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাওঁ আৰু। তেতিয়া